হেল্ল'
অ 'কোৱা
কি কৰিছ
এ এতিয়া চাহ খাই উঠিছো তই
এ মই চিলাই মেচিনৰ পৰা উঠিছো হে
ছহে হয় নেকি
অ' এই সৰুকে বিজনেচ এটা আছে যে মোৰ
অহ কেনেকুৱা চলিছে?
এ ঠিকে ঠাকে চলিছে মানুহ চানুহ আহিছে আৰু তোৰ কাপোৰ চাপোৰ দিছে মানে তোৰ এইটো চিজনৰ মানে ঢেৰ বিয়া আছে তুলনি বিয়া আকৌ তোৰ বৰ বিয়া এনেকা ঢেৰ বিয়া আছে তাৰপিছত মানুহ বিলাকে দিছে কৈছে এতিয়া মানে কাপোৰযোৰ আজি দিলে নহয় তোক কাইলৈ চিলাই দিবই লাগে। কেনেকুৱা অৱস্থা কৰিছে মানে মোৰ। এতিয়া মই কৈছো ন অ' এতিয়া মই কৈছো। যে ইমান জল্দি তব নোৱাৰিম না অলপমানতো টাইম লাগিবয়ে এতিয়া মানুহ বিলাকে নুবুজে। পিইচা বোলে নাই বোলে মই মোক কাইলে বা পৰহিতে লাগিব‌ই
পা ইমান বিজি লাভ হৈছে মানে ন তোৰ পইচা চইচা পাইছ মানে ভালকে
পাইছো অলপ চলপ বাৰু এ চিলাই কৰিলে তো বেছি লাভ নহয় নহয়
যিয়ে ন চা এতিয়াাত কলেজ পঢ়ি আছ কলেজৰতে চাই চাইড বিজনেচ এটাও আছে মানে ইটোৰ হাতৰ ইনকমতটো আহি আছে ন একো নকৰিলেও
অ' সেইটো হয় কিন্তু কষ্টও বহুত আছে যে এই এইটোয়ে কষ্ট এই কষ্ট বহুতো হয়। কেতিয়াবা এ তোৰ হাতত কেতিয়াবা নিডেল সোমাই যা
অ'
একদম মাৰ পাৰ হৈ যায় একদম নিদল দাল
বেজি
অ' চিলাই মেচিনৰ জোনডাল বেজি এডাল একদম নাৰ পাৰ হৈ যায় কেনেকুৱা বিষায়
আৰু
তাৰ পিছত আকৌ তোৰ ভৰি বিষ কঁকাল বিষ আকৌ জুপি থাকিব লাগে না অ জুপি থাকিব লাগে না। কাপোৰবিলাক জুবিন থাকোঁ‌তে জ এ নকবিয়ে আৰু চক একো মানে মোৰ একদম মানে হেৰি উৰি গৈছে আৰু
ইমান কষ্ট
কষ্ট কৰিও সেয়াই মানুহে পইচা পাইছো কিন্তু এভাৰেজ নহয় আৰু অ'
অ' বাকী কি ত অকল কাপ কৰিছিলাও নে নে আৰু কিবা কিবি কৰ।
অ' মেহেন্দী।
অ' মেহেন্দী কৰ।
মেহেন্দী আকো মেকআপ
তই কাম এটা কৰিব পাৰ।
কি?
লগাই দিম মোৰ ভন্টি মানে তোলনি বিয়া হ'ল।
আহ
তাতে মোক কাপোৰ কানি চিলাবতো ধেৰ দিছে মোক নহয় ধৰ তাতে কাপোৰ কানি চিলাবলৈ ধেৰ আছে। মোক মইতো কন্টেক্ট লগাই দিওঁ। এতিয়া। তই যদি কৰো বুলি ক তই কাপোৰ খিনিও চিলাব পাৰিবি আকৌ ধৰ মেহেন্দীও আঁকিব পাৰিবি। তই অকল কাপোৰে কাপ। মোৰ চিলাই নে নে ধৰ কিবা বেলেগ কৰ দহি বতাহ ব্লাউজ চিলাওৱা এইবোৰ কৰে নাই
কৰো কৰো চব কৰো মানে তোৰ এযোৰ কাপোৰ যদি মোক দিয়ে।
উম।
পুৰা তোৰ পতি লগাই দহি লগাই। ব্লাউজৰ ফলচ লগ তাই তোৰ চব আদি কৰি থাকে ন ব্লাউজটোৰ সৈতি একদম চিলাই দিওঁ আৰু যোনটো ডিজাইনত কয়।
অ অ মানে চব একে ক্লিয়াৰ কৰি দিয় পুৰা।
ক্লিয়াৰ কৰি দিওঁ।
ঠিকে আছে।
উম মইতো পাঁচশ মান লওঁ। দহি বটিলে এশ ডেৰশ
এশ দেৰশ বেছি নহয় ন।
উম বেছি নল‌ও।
থিকেই আছে চ। পইচা ভালে মানে পাওঁ ন।
এ চাইড বিজনেচ আৰু দৰা পঢ়া কেতিয়াবা তোৰ কিতাপ চিতাপ। কিনি। কিনো বুলি ক'লে দেতা তাত নাথাকে ন। সেইকাৰণে কিতাপ এখনকে কিন কিনো বুলি কলে এতিয়া নিজৰ পইচাই দিব লগা হয় কাৰণ সদায় এনি টাইমতো নাথাকে না আৰু সুধিবও ভাল নালাগে।
এইটো হয় আৰু এইটো ভালে কৰিছ তই ধৰ নিজে কমাই কিনে নিজে কিনি চব ঘৰতটো সুধিব নালাগে আৰু আৰু মেহেন্দী কেনেকৈ কৰ।
পল কৰিলে এশ দুশ। আৰু যদি ব্ৰাইডেল কৰো। তিনি হেজাৰ দুহেজাৰ।
অ এশ দুশ পৰাে তিনি হেজাৰ দুহেজাৰ।
আৰু তোৰ এনেকুৱা নাই-নাই এজন মানুহৰ তো ভৰি চৰিও থাকে ন ভৰি দুখন, তোৰ হাত দুখন, আক-পিচ,
অ' গোটেই-গোটেই ভৰিৰ ওপৰ আৰু
আহ-আহ-আহ,
ত হয় মানে তাতেও,
ইচ নকবি আৰু হাত মানে পুৰা একদম ঠৰঙা লাগি যায়।
কিমান ঘন্টা লাগে। এটা কৰোতে,
দহ ঘন্টামান লাগে।
ৰে ইমান ঘণ্টা?
উম, দুখন হাত, আগ, পিচ ভৰি
ঠিকে আছে। মইও ভাব ময়ো কিবা এটা কৰিম ভাবিছো কি কৰিম ধৰিব পৰা নাই নহয় এতিয়া।
উম, পাৰো কৰিবলৈ এতিয়া বহুতো, এইবিলাক স্কি সেবিলাক ওলাই আছে। নহয় কাম বিলাক।
উম, হয় বাৰু। তই পিছে এইটো কৰা নাই কি কয়? এ গোঠে যে উনেৰে
নামটো কি আছিলে পাহৰিলো নহয়।
কিবা এটা আছিলে পাহৰি গলো, মই পাৰ।
উম,
অ' কি-কি পাৰ তাৰে?
তাৰে, তোৰ চুৱেটাৰ চিলাও। মানে চুৱেটাৰ এনেকুৱা গোট গুঠো।
অ'-অ',
তোৰ স্কা্ফ গুঠো,
মোক মাফলাৰ এখন বনাই দিব লাগে পাৰিবি, মা লাগে।
পাৰিম-পাৰিম মই এবাৰ ঠাণ্ডাৰ দিনত
উম,
এখন গুঠি দিম দে।
পাৰি কিমান ল'বি ক?
এ হব দে মই প্ৰেক্টিছে হৈ যাব মোৰো।
অ', তোক কাম এ কৰিব পাৰো ভালকে বনাব পাৰো যদি মই তোক ইনষ্টাগ্ৰামৰ চেনেল এটা খুলি দিম।
আহ-আহ,
ভিডিঅ' মই বনাই দিম। ভিডিঅ মই বনাই দিম এডিটো মই। কৰি দিম আপলোডো মই কৰিম তই খালি গুঠিব লাগে। অ' সেইবোৰে। েন কিটচেন বনাব পাৰি আকৌ তোৰ। ধৰ কিবা কিবা কিবি এই মূৰত যে মাৰে যে কি আছিলে ক্লিপ। নেকি ন।
আহ।
ক্লিপ বনাব পাৰি। এনেকে বনাব পাৰি মানে ধৰ বাই ওৱান গেত ওৱান ফ্ৰী এনেকে। সিনিয়োনে বহুত। চাইছো ইনষ্টাগ্ৰামত।
অ কিনেতো, তাত তেনেকাও কষ্টও আছে আও।
তও আছে কিন্তু তই বনাব লাগিব তেতিয়া ধৰ। যদি বাঢ়ি যাওঁ আগবাঢ়ি যাওঁ তেতিয়া। ধৰ পইচাটো পাবি সৰহকে।
উম।
অ। কৰিবি? ইনস্টাগ্রামটো ময়ে হেনডেল কৰি দিন অৰ্ডাৰ দিয়া। পা আদি কৰি চব।
উম।
অ মোক কিবা এটা কমিশ্যন দিব লাগিব।
হ'ব দি দিম দে, এইটো যদি তোৰ বিজনেচটো যদি ভালকটো চলে। তই নিদিম নেকি আৰু তই নিজে ক?
আগবঢ়াই দিম চিন্ত নকৰিবি। মই এইবোৰত ভাল আছো, ইনষ্টাগ্ৰাম মই ধৰ ইনষ্টাগ্ৰাম হেনডেলিঙত মই ভাল আছো, এইবোৰ মই আগতে কৰি। আছে ন এইবোৰ মোৰ ঢেৰ পেজ আছিলে সেই পেজবোৰ চলাই চলাই। চলাই চলাই কেনেকে কেনেকে ইউজ কৰিব লাগে মই জানি গ'লো।
অ, মই আকৌ
ভাইৰেল যাব।
অ মই আকৌ মাজতে মোৰ লগৰ জনীৰ ভণ্টীজনী বিয়া হল।
উম।
বিয়া হওতে তাই মেক আপ কৰি দিয়ে মানুহ নাই,
অ।
তাৰপিছত আৰু মানে তোৰ প্ৰথমতে মেকআপ আৰ্টিজনী বুক কৰিলে তাৰপিছত তাই কিবা বেমাৰ হোৱাৰ কাৰণে তাই আহিব নোৱাৰিলে। তাৰ পিছত মই ক'লো মই পাৰিম বাৰু মেকআপ কৰি দিব । তাৰপিছত তাই মোকে কৰিল এ কলে আৰু কৰি দিবলে।
অ অ কিমান ললি?
এহেজাৰ লৈছো
এহেজাৰৰ লৈছ, মানে কমাই ললি অলপ ।
কমাই লৈছো আ সৰু পোৱালি নো প্ৰডাক্ট বিলাকো মানে অলপ মানে তোৰ এ চাই চিতি লগাব লাগে ।
অঁ অঁ মেকআপটো ন?
অ মেকআপ টো ।
তই মেকআপো কৰ মানে ।
অহ
হা মালতি তেলেন্তেদ সোণ
উম হো সি সি সি
যিটোৱে কৰিব দিয়া মানে সেইটোৱে কৰি দিবি তইে
অ মানে চব শিকি থৈ দিছো আৰু ভাল মানে কি আৰু তোৰ হাত খৰচ তু উলিয়াই লওঁ আৰু নিজৰ
তাৰপিছত চে খাৱগেয় খুব
উম মম অহ
কেবা মমৰ দোকানত
আহ কৈছে মোক
ভালেই বাৰু দেই এনেকে কৰি থাকিব লাগে। ময়ো ধৰ কেতিয়াবা অনলাইন কাম চাম কৰোঁ।
উম ঐ শুনচোন
ক
হেৰি মুভি চাব যাবি।
কেতিয়া?
অ মই সুধিম ৰ মোৰ লগৰ খিনিক তোৰ লগৰ খিনিকো সুধিবি
নতুন মুভি কি লাগিছে?
এইখন তৰ এ নামটো কি আছিলে
অসমীয়া নেকি
অ অসমীয়া অঁ
অসমীয়া ন চাব পাৰি বাৰু মাজে জুবিনৰ মুভি এখন চাবলৈ যাম বুলি ভাবিছিলো সেইখন চাবলৈ নহ'লে
অ হেৰি ৰৈ ৰৈ বিনালে
অ জুবিন দাৰ মুভিখন বহুত ধুনীয়া আছিলে বোলে।
আহ
এখন চাবলৈ নহলে মোবাইলতে চাওঁ নেকি ভাবিছো এতিয়া মোবাইলত ডাউনলোড কৰিব পাৰি ন।
উম
চাওঁ বুলি ছো আৰু এতিয়া কি জুবিনদাৰ ওলাইছে নে নে বেলেগেৰ ওলাইছে
নাই নহ এই চুপা চুপিখন যে
অঁ
সেইখন ভাল হ'ব এই তোৰ অলপ মান ৱেব ছিৰিজ ওলাইছিলে নহয়।
অ গম নাপও মই অহা নাই বাৰু ইনষ্টাগ্ৰামত ফেচবুকত এইবোৰত অহা নাই। নাই বাৰু এনে মানে ক্লিপবোৰ আহিল যায় ন কিছুমান চাবৰ কাৰণে অলপ অলপকে
উম উম
চাব পাৰি কিন্তু পোৱালি বেছি নালাগে পাঁচ ছটা মান হলে হৈ যাব কাৰণ দহটা বিশটা মান। পোৱালি হলে চাবলৈ বেয়া লাগিব হূলস্তূল কৰে সিহঁতে
অহ অহ
খাৱলৈ কিবা কিবি লৈ ল'ম।
হেটো হয় মই বাক কম।
পাৰি মই ভাইটি এটা আছে, আৰু দাদা এটা আছে দুটাকে দুটাকে লৈ লম
অ আহ তই সুধিবি সুধি পেলাই মোক কবি যায় নে নাযায় আকৌ টাউনত তাতে যাম। ওচৰতো যাবি জানো?
টাউনতো যাম, টাউনতো যাওঁ যদি ধৰ এ শ্বপিং মলত সোমাব পাৰিম। কি ক শ্বপিং মলত সোমাই অলপ বজাৰ চজাৰো কৰি আহিম। ম সিটোও চোৱা হ'ব, বজাৰো কৰা হ'ব। পাৰি বাৰু।
উম মই সুধি চাম চোন চবকে।
বজাৰ চজাৰ কৰিলে নে নাই?
বজাৰ বজাৰ নাইয়ে কৰা বুজিছ। মেকাপৰ অলপ প্ৰডাক্ট বিলাকতো শেষেই হ'ব হৈছে আৰু
অ কিমান লয় প্ৰডাক্টবোৰ?
প্ৰডাক্টবোৰটোৰ ছয় সাত ছশ সাত খ কিছুমান হাজাৰ আছে। উম কবি আৰু মানে কংগাল হৈ যাও কিনোতে কিনোতে
এ ভালেই বাৰু দামীয়ে ল'ব লাগে কাৰণ কম দামী যদি ল ন তোৰ স্কিন বোৰ বেয়া হৈ যায়।
সেইটো-সেইটো কাৰণটো ল'ব লগা হয়। মানে দামী ললে তোৰ এ প্ৰথমটো ভাল টোৰ চেটিভ স্কিনৰ কাৰণে ভালেই যায়। আৰু ছেকেণ্ড কথা তোৰ মানে বেচ টো ফ্ললেচ হৈ যায় মানে তোৰ এনেকুৱা কে কি হৈ নাথাকে মানে ফাটি নাযায়।
অ মানে উ উঠি উথি নাহে নহ মেকআপটো?
বহি যায় একেবাৰে স্কিনতে।
ভালে তাৰ আগত টো মুখত কিবা-কিবি লগাব লাগে নেকি?
মুখত তাৰ আগতেতো বহুত লগাব লাগে এইবিলাকতো প্ৰাইমাৰ এ মইশ্বৰাইজাৰ এইবিলাক ধঢেৰ আছে। তোণাৰ
মইনো এখন কেনেকে জানিম বাৰু ন?
উম। এ বহুত লগাব লগা হয়, আহ দে হব দে।
যাওঁ
আহ হ'ব দে মই তো কম। অহ-অহ-অহ ঠিক আছে, আহ।